হেল্ল' কি কৰি আছা?
মই এনেই বহি আছিলোঁ, তুমি?
অ মই এনে বহি আছো।
চাহ তাহ খালা নেকি?
খালো, তুমি খালা?
মইও খালোঁ, ভাত হল?
হা!
ভাত হ'ল নে?
অ খালো মই ভাত হল।
অহ'
উম মাছেদি খালো ভাত আজি, হা?
কি কৰি আছিলা?
এনে এইয়া বুক চাই আছিলো।
অ, কিহেৰে ভাত বনালা আজি?
আজি মাছ আছিলে।
অ,
উম, তোমালোকৰ আজি কি আছে?
আমাৰ ৰুটি মাংস।
উম,
আৰু দিনত এনে পটল আলুৰ অলপ চব্জি আৰু ভাত।
অ', আচ্ছা। এনেকে বুক পঢ়ি ভাল লাগে না তোমাক?
অ ভাল লাগে,
অ, মোৰো বহুত ভাল লাগে। লাইব্ৰেৰীত গৈছিলা?
লাইব্ৰেৰীত এতিয়াও যোৱা নাই আগতে গৈছিলো আৰু টাইম পালে যাওঁ আৰু এনেকুৱা। মানে ইমান যোৱা নাযায় টাইম পালে যাওঁ আৰু বহি কাৰণে বুকচ পঢ়ো নোটছ লিখো।
অ তাকে লাইব্ৰেৰীত কিমান ধৰণৰ কিতাপ পায় ষ্টৰি বুক পায়
সেইবোৰ চাই কাণে মানে ইচ্ছা যায় আৰু পঢ়িব অ।,
সেনেকা বহুত ধৰণৰ পায় আৰু তাতে মানে ইমান এনেকে কিতাপ থাকে চালে মানে এনেকা পঢ়ো পঢ়ো নিচিনা লাগি যায়।
উম।
আৰু বহুত টাইপৰ এনেকে লাইব্ৰেৰী আছে ন?
অঁহ।
উম।
ভাল লাগে আৰু এইবোৰ চাই কিনে আৰু পঢ়ি গেনে।
স্কুলত আছিলে লাইব্ৰেৰী?
আমাৰ অ লাইব্ৰেৰী আছিলে স্কুলত।
অ আমাৰ আছিলে কিন্তু আমাৰ আমাৰতো ন মেমহঁতে যাবই দিয়া নাছিলে মানে কৈ, যে তোমালোকৰ কাৰণে নহয়, কিন্তু এইটো ষ্টুডেণ্ট কাৰণেই হয়। যদি মানে আমাক এনেকা দৰক হয় ত মেমহতে মানে নিজে কি লাগে এনেকে দেখাই কেনে দি দিয়ে। কিন্তু মানে আমাক এক মানে অকলে সোমাব নিদিয়ে আৰু লাইব্ৰেৰীত। কাৰণ তাতে মানে বহুত একেবাৰে অ বহুত কেনেকে বুক বিলাক আছে ন? যদি কিবা হেৰাই-চেৰাই যায় ত প্ৰব্লেম হৈ যাব আৰু এনেক লাইব্ৰেৰী কাৰ্ড দিয়া থ চবকে উম আৰু কিতাপ ল'ব পাৰি। তাৰ পৰা তাৰ পিছতে দুদিন-তিনদিন পিছত আকৌ ঘূৰাই দিব লাগে। উম। যি নোটচ লিখি কেনে থৈ দিলে হ'ল তাৰছতে বুকতটো আকৌ ৰিটাৰ্ণ কৰি দিব লাগে
আহ।
আকৌ বুকতটো হেৰি তাতে ৰেজিষ্টাৰতো নাম চাম লিখিব লাগে। কাৰণ তেতিয়া ৰেকৰ্ড এটা থাকি যায় ন যে তাত তাতে মানে আমি বুক লৈছোঁ আৰু ইমান তাৰিখে ঘূৰাবই লাগিব এনেকা টাইপ। কলেজত টো কলেজতো আছে। অ'কলেজতো আছে। কিন্তু কলেজৰ কেইটাতো মানে যি বুক লাগে সেইবিলাকতো নায়েই।
আহ সিমান পোৱা নাযায় মানে আহ
মানে মই এনেকা পলিটিকেল চাইঞ্চৰ এনেকা বুক বিচাৰিব গৈছিলোঁ নাপালোঁ। কিন্তু বেলেগ বহুত আছে আছে বুক নথকা নহয়। তাৰ পিছতে আকৌ নিজে কিনিব লগাই হৈছে।
মোৰ লগতো এনেকাই হৈছিলে বাৰু।
উম।
উ সেই অলপ গুগল হেল্প ললোঁ বুকচ তাৰপিছত চেপটাৰ মাৰিলে চ'ব আহি যায় ন এটা বুক আহি যায় সেনেকুৱা টাইপ আৰু। এনেই উ মানে এইকেইটা হ'লে কি হ'ল যে কষ্ট নহয়, তুমি লাইব্ৰেৰীৰ পৰা বুক লোৱা চাৰ্চ কৰা তাৰ ৰিচাৰ্ছত ওলাই যোৱা এনেকোৱা হয়।
উম আৰু তাতে এইবিলাক মানে বেলেগ বেলেগ ধৰণৰ কিতাপ বিলাক পঢ়িলে বহুত মানে এনেকা জানিব পাৰি, জ্ঞান লাভ কৰিব পাৰি‌। আৰু মানে আমাৰ ভাৱ‌ চিন্তা-ভাৱনা বিলাকো মানে বহুত ভাল হয় আৰু। আমি বহুত ওপৰৰ ওপৰলৈকে ভাবি পাৰো। কাৰণ তাতে অলৰেডি বহুত মানে ডাঙৰ ডাঙৰ মানুহে এইবিলাক লিখি থৈ যোৱা না ত' সিহঁতৰো চিন্তা-ধাৰাৰ নিচিনা আমাৰো এনেকা হৈ যায় আৰু। আৰু তো লাইব্ৰেৰীটোত একদম পুৰা শান্ত হৈ থাকিব লাগে। কোনো একদম মাত ওলাব নোৱাৰে কাৰণ তাতেতো একদম পঢ়া-লিখা কা এনেকুৱাই থাকে না পৰিৱেশটো এনভাইৰমেন্টে এনেকুৱা হয়।
আৰু ভালো লাগে।
অ তোমালোকৰ লাইব্ৰেৰিয়ান কোন আছিলে? ছাৰ আছিলা ন মেম?
আমাৰ মেম' আছিলে দুজনী।
অ আমাৰতো ছাৰ হয় ছাৰতটো মানে বহুত ভাল আৰু। কই যে নতুন বুক আহিছে পঢ়িব আহিবি তহঁতে এনেকে। আমাক মাতে আমি যাওঁ। আৰু এনে ফ্ৰী টাইম থাকিলেও কলেজত আমি যাওঁৱে মানে পঢ়িব কাৰণে।
অ'
আৰু এনেকে লাইব্ৰেৰীত গৈ গৈ কেনে মানে কিতাপ পঢ়াৰ মানে অভ্যাসটো হৈ গৈছে আৰু।
অ আমাৰ মেমো দেখিলে মানে কৈ থাকে যে নাহা নেকি? আজিকালি, কিয় নাহা এনেকে মানে সুধি থাকে? বহুত ফ্ৰি লী সেই মানে বহুত ফ্ৰী হয় মেম'জনি। ভালো লাগে মানে এনেকুৱা যে মানে মেমে আমাকে সোধে। আৰু কিবা মানে বিচাৰি নাম পালে মেমে'। যে যোৱা সেইটো ষ্টেচনত আছে বুক।
আৰু এনেকে কোনো ফ্ৰেণ্ড নাথাকে থাকিলে অকলে থাকিলেও গুচি যাওঁ আৰু ফ্ৰেণ্ড বিলাকৰ লগতেও গুচি যাওঁ আৰু। কিবা- কিবি নোটছ বনাও। মেমহতে হোমৱৰ্ক দিয়ে এইবিলাক কৰো তাতে গৈ কিনে।
উম।
উম, হা আৰু স্কুলৰটো বেষ্ট পাৰ্টয়ে হৈছে লাইব্ৰেৰী বহুত ভাল লাগে লাইব্ৰেৰীটো।
মই স্কুলত মানে পাইছিলো লাইব্ৰেৰী কিন্তু ইমানো পোৱা নাই। এতিয়া মানে এনেকুৱা লাইব্ৰেৰী পাইছো আৰু আগতে এনেকুৱা আছিলে যে আম ভিনন্দি আৰু আলু ফ্ৰাই কৰি দিলে ভাতটোৱে আচলতে জি ৰাইচ কৰি কেনে এনেক কে খাই সনেকে আছিলে কিন্তু আজিকালি মানে
উম। তাকে আৰু। আৰু লাইব্ৰেৰীততটো বহুত এইবিলাক নিয়ম বিলাকো আছে না। সেইবিলাক নিয়ম মানি চলিব লাগিব তাত। ততে একো কোনো হাল্লা- গল্লা কৰিব নোৱাৰিব এ এটেডেঞ্চ দিব লাগে তাৰ পিছতে কেইটা বজাত আহিছা একদম পুৰা চব ডা কেনেকা কি আছে কলেজত কিমান এক্টিভছে এইবিলাক চব গম পাই আৰু টিচাৰ বিলাকে। চেক কৰে বোলে আমাক মেমে কৈছে ত এইবিলাক চেক কৰে কিন্তু দেই ছাৰহ'তে ক্লাছ কৰিবি আৰু লগতে লাইব্ৰেৰীটোও সোমাব বি আৰু।
সপ্তাহত
চেক কৰে মানে কিমান বাৰ আহি।
যাবই দিছে মাছ একদম যাবই লাগিব এনেকুৱা কৈছে আমাক। আৰু অকল তাতে অকল অ', তাতে অকল মানে এনেককা পঢ়া বিষয়ে নহয় বেলেগ বেলেগ কিবা কিবিও থাকে বায়'গ্ৰাফি কিবা কিবি ন'। সিবিলাক আৰু নিউজ পেপাৰছ থাকে। মেগাজিনো থাকে আৰু কাৰোবা এনেকে টক বায়'গ্ৰাফী এইবিলাক আছে।
অ', সেইকেইটাও ভাল লাগে।
উম, আৰু ষ্টৰি আছে অ'। আৰু এনি এনিমিৰো কিবা কিবি এনেকে আছে আমাৰ কলেজত।
মানে চবেই যি যোনে যি ভাল পায়। সেইটো হিচাপত পঢ়িব পাৰে উম, আৰু
বেছিভাগ কোন টো মানে এনেকুৱা মানে সেই কিতাপ পঢ়া মানে, ষ্টৰী টাইপ নে
অ', ষ্টৰি ষ্টৰি টাইপ। ভাল লাগে আৰু কলেজৰ যিখিনি থাকে এইবিলাক পঢ়োঁ আৰু ষ্ট'ৰি পঢ়োঁ বেছিভাগ আৰু হেৰি কবিতা পঢ়ি ভাল লাগে।
অ' সেইকেইটাও ভাল লাগে কিন্তু।
পঢ়ি ভাল পাওঁ। আৰু কি ধুনীয়া ধুনীয়া কবিতাবিলাক লিখে ৰাইটাৰ বিলাকে।
মানে আৰু কবিত তা টো মানে শুনিয়ে ভাল লাগে চায়ে ভাল লাগে তাৰ ওৱৰ্ড বিলাকো ইমান মিনিংফুল ৱৰ্ড থাকে না।
অ'।
মানে ইয়াৰ কাহানীটোও মানে একদম বেলেগ আৰু। সিহঁত-সিহঁতে মানে নিজৰ ৰিয়েল লাইফ অত সেইটো পাই কাৰণে এনেকুৱা টাইপৰ কবিতা বনাই দিয়ে আৰু। আগৰ, আগৰ ৰাইটাৰ গছ দেখা পাইছে, গছৰ ওপৰতে কবিতা বনাই দিব। পখিলা দেখা পাইছে, পখিলাৰ ওপৰতে কবিতা বনাই দিব।
অ'।
মানে এতিয়া মানুহ বিলাকে অলপ বেছি ডেভলপ হৈছে না। ত' নিজৰ হেৰিতেই দি কৰে আৰু। কিন্তু আগতে এনেকুৱা আছিলে
অ'।
দেখা পালে বনাব, মানুহক দেখা পালে কৰিব ফুল, ফুলক লৈও বহুত কিবা কিবি কবিতা আছে। আৰু এনে ফ্ৰি টাইম থাক থাকিলে, অ' ঘৰতো পঢ়ো কিতাপ।
অ' আচ্ছা।
আৰু তাতেতো একদম নাই
অ', মোৰতো কেতিয়াবা টোপনি লাগি যায়, ইমান মানে শান্তি তাতে
হা?
তাতে ইমান শান্তি থাকে যে, কেতিয়াবা টোপনিয়ে লাগি যায়।
অ', টোপনি আহি যায় আৰু তাতেতো আমাৰ চি চি কেমেৰা থাকে ন।
উ
আৰু মানে আমি একো সফালে সিফালে কৰিব নোৱাৰো আৰু, যি কৰিব গৈছে আমি
অ'।
চাইডত কপিত লিখিব পা পাৰি, আৰু পঢ়িব পাৰি যদি পঢ়িলে হ'ল আৰু, মানে মোবাইলটো এলাওৱে নাই আৰু।
অ', ঠিক আছে দিয়া।
অ', দিয়া বাই
বাই